হেল্ল', হয় শুনি পাইছে নে?
হেল্ল' শুনি পাইছে
হয়, মাতটো আহিছেনে?
হেল্ল' আপুনি শুনি পাইছেনে? অ' মই শুনি আছো, আপোনাৰ মাতটো।
আপুনি, অ' হয় হয়। আচ্ছা। আকৌ ক, কথা পাতি বুজিছে নে দৈনন্দিন জীৱনত। দৈনন্দিন যে, বা দৈনন্দিন জীৱন কেনেকৈ আৰম্ভ হয়। আপুনি বিৱৰণীটো দিলে ভাল লাগিব।
হয়। অ' ঠিক আছে, মই আপুনি ষ্টাৰ্ট কৰি দিয়ক, তাৰ পিছত মই কওঁ নে কি?
হিহি, হয় আমাৰ দৈনন্দিন জীৱনত
ত' দৈনন্দিন জীৱনত আমি পুৱাৰ পৰা গধূলিলৈকে যিমানখিনি আমি কাম বন কৰোঁ কেতিয়াবা আজৰিও নোপোৱা হয়, ত' তেনেকৈ আমাৰ দৈনন্দিন জীৱনটো চলে। এগে পুৱা উঠি কিনি আপোনাৰ বিছনা বিলাক চা-চাফা কৰাৰ পৰা আৰম্ভ কৰি হাত মুখ ভৰি ধোৱা।
খোৱা লোৱা, অ' ৰন্ধা বঢ়া কৰা, আৰু। গা-গাঁৱলীয়া জীৱনতটো বেলেগ হয়, আৰু নগৰীয়া জীৱনটো বেলেগ হয়। দৈনন্দিন জীৱন বিলাক, হয়।
আপুনি অকনমান আহ নগৰীয়া জীৱন, দৈনন্দিন জীৱনৰ বিষয়ে নিশ্চয়, আপোনাৰ এইটো বহুত অভিজ্ঞতা আছে, নগৰীয়া জীৱনত দৈনন্দিন জীৱনটো। অলপ বিৱৰিলে ভাল হ'ব, হয়।
নিশ্চয়, মই এ যিহেতু নগৰত থাকো
হয়।
মই উঠি কেনে নিজৰ, নিজে চব বস্তু খিনি পৰিপাতি কৰি লওঁ, যিহেতু মই এজন ছাত্ৰীও হয়।
হয়।
বিচনা পাতি হেৰি কৰোঁ, ঠিক কৰোঁ, তাৰপিছত নিজে ফ্ৰেছ হৈ লওঁ, তাৰ পিছত এনেকে খোৱা লোৱা বনাই খাই লৈ হেৰি যাওঁ আৰু, কলেজ যাওঁ।
হয়।
ত' উম, নগৰীয়া জীৱনতটো মানে বহুত বেছি হেৰি হয়, বিজি ট্য, বিজি শ্বেডিউল হয় আৰু, মানে বহুত বিজি থাকিব লগা হয়। ফ্ৰী টাইম বহুতে কম হয়, যিহেতু কাণ্টিনিৱাচলি আমি কাম কৰি থাকিব লাগে। আমাৰ হেৰিৰ ওপৰত, কন পঢ়াৰ ওপৰত। বিভিন্ন টপিকৰ বিষয়ত, তাৰ পিছ উপৰিও কিছুমানে চাকৰিও কৰে। নগৰীয়া জীৱনত, ত' সিহঁতৰো বহুত কম টাইম থাকে যিহেতু আমাৰ উম' নগৰীয়া জীৱনত ট্ৰেফিক প্ৰব্লেম এটা আছে হয়নে? সেইটোও বহুত প্ৰব্লেমেটিক হয় যে আ ট্ৰাফিকৰ কাৰণেও আমি বহুত এক্সট্ৰা টাইম, মানে আমাৰ ডেইলি লাইফৰ পৰা গুচি যায়, মানে সেনেকে ৰৈ থাকিব লাগে বা তেনেকুৱা। ত' আৰু বহুত বিজি লাইফ এটা হয় আৰু। চবেই চবৰ কামত বি বিজি হৈ থাকে মানে কাৰো টাইম নাই। উম' মানে বেলেগৰ চচিয়েল লাইফটো বহুত কমে হৈ যায় মানে। নগৰত।
নগৰতো, খুব কম সময়ে দেখা পাওঁ ছচিয়েল লাইফটো।
হয় হয় সেইটোয়ে।
দায়ে নগৰত নিজৰ আ নিজৰতো লৈ ব্যস্ত থাকা
হয়, নিজে নিজৰ লাইফটো লৈয়ে বিজি থকা যায়। যেনেকে গাঁওবোৰত আমি চবে লগ হওঁ, মেল পাতো। কথা পাতো তেনেকুৱা নগৰত বহুত কমে দেখা যায়, চবে মানে নিজৰ লাইফ লৈয়ে ব্যস্ত হৈ থাকে, নিজৰ কাম থাকে মানে আ চচিয়েল লাইফটো বহুত কমে দেখা পাওঁ আৰু নগৰত।
হয়।
হয়। আপুনি আপুনি নগৰত থাকে নে, চহৰত থাকে আৰু য'তে থাকে আপোনাৰ এক্সপিৰিয়েঞ্চটো কওঁক?
হয় নিশ্চয়, মই এনে নগৰটো অহা যোৱা কৰোৱেই, কিন্তু বেলেগ বেছিকৈ আমাৰ গাঁৱতে থাক। ত' গাঁৱৰ গাঁৱলীয়া জীৱন। ত' নগৰতকৈ অলপ বেলেগ ধৰণৰ হয়। গাঁৱ গাঁৱলীয়া যি গাঁৱত থাকিলে, ডেইলি ৰুটিনটো আপোনাৰ পুৱাৰ পৰা আৰম্ভ। কৰি কিনি, আ ৰাতি নটা মানলৈকে চলে। ডেইলি জীৱনত, আপুনি পুৱাই উঠিব লাগিব, হাত-মুখ ভৰি ধুই। কেনে আপোনাৰ নাস্তাবিলাক কৰিব লাগিব। পোৱাত যিটো আহাৰ আমি ব্ৰেকফাষ্ট বুলি কওঁ, এইবিলাক। হয়, সেইবিলাক কৰি কিনি ত' আপুনি কৰ'বা কাম থাকিলে, সেইটো চেডীওল বনাই ল'ব লাগে।
হয় হয় হয়।
অ' তাতে গৈ কিনে সেই খিনে কাম আমি কৰিম। আৰু তেনেকা গৰু, ছাগলী আৰু এনে হাঁহ, কুকুৰা বিলাক। ত' থাকেই এইবিলাকতো কেতিয়াবা চাব লগা হয়। নিজৰ ঘৰৰ মানুহক সহায় কৰিবলগীয়া হয়।
হয় হয় হয়।
আজিকালি আমাৰ গাঁৱলীয়া জীৱনত এটাই ভাল লগা বস্তু, এই মানে, যেতিয়া ধান ৰুৱে ন'। ধানবিলাক ৰুলে ভাল লাগে আৰু সকলো ৰোৱনীবিলাক পথাৰত আহে। সেইবিলাকো অ একেলগ হয় হয়। আৰু গাঁওলীয়া জীৱনত আপুনি প্ৰাকৃতিৰ যিটো আহ মনোৰমা দৃশ্য সেইটো পাব কিন্তু আপুনি নগৰীয়া জীৱনত সেইবোৰ নহয়।
হয় হয়, আ মোৰ এটা প্ৰশ্ন আছে আপোনালৈ অ আপুনি ভাবে নেকি গাওঁ গাওঁৰ মানুহখিনিয়ে আমাৰ পৰম্পৰা খিনি বেছিকেই ধৰি ৰাখিছে চহৰতকে নে দুজ ও গাঁওৰ মানুহ আৰু চহৰৰ মানুহ চবখিনি মানুহে একেলগে হেৰি কৰি আছে মানে পৰম্পৰাটো ৰাখিব পাৰিছে নে গাঁওৰ মানুহখিনিয়ে বেছিকে পাৰিছে আপুনি এইটো কি ভাবে?
আমাৰ চাওঁক এতিয়া মই যদি ক'ব লগা হয় আমাৰ গাঁওৰ মানুহখিনিয়ে বেছিকৈ এ আমাৰ যিটো দৰ পৰম্পৰা সেইটো ধৰি ৰাখিছে। কাৰণ আ আমি যিমানেই যি নকৰোক আমি হয়তো গাঁওৰ পৰাই চহৰলৈ থাপলি মেলোঁ। কিন্তু সেই গাঁওৰ মানুহো গৈ কিনি চহৰত অ থাকে। ত সেই গাঁওৰ মানুহে খিনি পৰম্পৰাবিলাক ৰক্ষা কৰি আছে, আজি আহ চহৰীয়া মানুহবে নিজক লৈ ব্যস্ত সেই গাঁওৰ পৰম্পৰা সিহঁতে অ, সেইবিলাক ধৰি ৰাখিবলৈ সময় নাই। ওম কাৰণ নিজৰ আ নিজক লৈয়ে ব্যস্ত থাকে বেছিভাগ। কিন্তু গাওঁত বে বেছিভাগ মানুহে আজৰি সময় পায় সেইবিলাক কৰিবলৈ।
হয় হয়। ত আমি মানে এইটো শুনি শুনিবলে বেয়া হলেওঁ আমি এইটো ক'ব লাগিব যে গাঁওৰ মানুহখিনিয়ে মানে পৰম্পৰাখিনি ধৰি ৰাখি খিব বেছি চেষ্টা কৰিছে চহৰতকে যিহেতু চহৰৰ মানুহ খিনিয়ে এ নিজৰ লাইফ লৈ বেস্ত আছে চা কৰি কৰি আছে, পঢ়ি আছে মানে এক্সট্ৰা বস্তুখিনিৰ কাৰনে কালচাৰেল বস তোখিনি মানে টাইম দিবলৈ অলপ টাইমটো কম দি আছে মানে টাইম নাপায়ে ন সিহঁতে তো সেইটোৰ ক্ষেত্ৰত গাওঁৰ মানুহখিনিয়ে বেছি পৰম্পৰাবোৰ হেৰি কৰি আছে মানে ফল' কৰি আছে হয় নে?
নিশ্চয় নিশ্চয়। ত' আপুনি আপুনি চাওঁক আজি আজিৰ দিনত আপুনি চাব গ'লে ত যিবিলাক আমাৰ আ পৰম্পৰা মানে সাজ - পাৰ সেই সাজ - পাৰবোৰ গাওঁৰ মানুহে বেছিক কৈ মানে আ বজাই ৰা ছে, ত গাওঁৰ মানুহে সেইবিলাক বেছি ফল' আপ কৰে। কিন্তু আপুনি চহৰত যাওঁক, চহৰত ত ব বেলেগ এ মানে আধুনিকতাই বেছি হৈ গ'ল ত সেইকাৰণে গাঁওৰ পৰম্পৰা বা সাজ পাৰবোৰ আপুনি খুব কমেই পাব নগৰীয়া জীৱনত।
হয় হয়। সেইটো হয় আৰু আমি এইটো মানে কাক একো এনেকে হেৰি একো ব্লেম কৰিবওঁ নোৱাৰো যিহেতু চহৰত মানুহখিনি বহুতে হয় বেলেগ হয়, আৰু গাওঁৰ লাইফ টো চিম্পল হয় সেইটোৱেই মানে চবেই ট্ৰাই কৰিছে আমাৰ মানুহ খি
নাই পৰম্পৰাত যিহেতু পৰম্পৰাৰ কথা আহিছে, সেই পৰম্পৰাৰ কথা আহাতে সেইখিনি কথাবিলাক ওলাবলগীয়া হয় নিশ্চয়!
হয় হয় হয়।
কাৰণ অ, বেছিকৈ বে বেছিকৈ সহায় সহায় সহযোগিতা মানে আ, গাঁৱলীয়া জীৱনৰ পৰাই পৰম্পৰা বিলাক ধৰি ৰখা হয়।
হয় হয় হয়, হয়। যেনেকে আমি, আমাৰ নামঘৰবোৰ আছে, সত্ৰবোৰ আছে। সেইবোৰ আমি দেখিছোঁ, গাঁওবোৰত বেছি তাৰে প্ৰভাৱ টো পৰে হয় নে নাই? এ মানে চহৰত সেইবোৰ বস্তু কম দেখিবলৈ পোৱা যায়। আম কিন্তু গাঁওবোৰত দেখিছোঁ প্ৰত্যকবোৰ গাঁও বোৰত এনেকে নামঘৰ, সত্ৰ এইবোৰ আছে। টো মানে গাঁওখিনিত মানে দেখিছোঁ আমাৰ এইবোৰ পুৰণি বস্তুবোৰ মানে সিহঁতে চম্ভালি ৰাখিছে আৰু হয়নে?
নিশ্চয়, নিশ্চয়।
হয়।
বাকী, দৈনিন্দন জীৱনত আমি যিবোৰ কাৰুকাৰ্য্য কৰোঁ, এ আপুনি সেই টো চাকচেছ বুলি মানিলে দৈনন্দ জীৱনটো
হয়, মই চাকচেছ বুলি ভাবোঁ, কাৰণ চবৰে উম চবেই বেলেগ বেলেগ জেগাত থাকে, চবৰে বেলেগ বেলেগ এটা, জীৱন হয়। হয়নে? ত' চবৰে কাৰণে চবৰটো চাকচেছফুলে হয়। যিহেতু আমি চবেই চেষ্টা কৰো যে আমি আমাৰ বেষ্টটো দিবলৈ ট্ৰাই কৰো, যে আমি যিখিনি পাৰো আৰু যিমান খিনি পাৰো আমি ভাল কৰিব বিচাৰো, হয় নাই? ত' আমি চবে এটা মানে চেষ্টা কৰি আছো জীৱনত, যে আমি যিখিনি বিচ চাৰো সেইখিনি আমি পাওঁ, সফল হওঁ জীৱনটোত, ত' সেইটোৱে আৰু। মানে আমি ভাল যিখিনি পাৰোঁ, সেইখিনি পাৰোঁ সেইখিনি কৰিয়ে আছোঁ, ত' আপুনি চাকচেছফুল হওঁ নহওঁ বাত্ আমি চেষ্টা কৰিছোঁ সেইটোৱে বেছি ইম
নিশ্চয়, নিশ্চয়। আৰু দৈনন্দিন জীৱনত দৈ দেই লি মানে ৰুটিনবিলাক বেলেগ বেলেগ হয় ন।
হয়, হয়, চবৰে বেলেগ বেলেগ হয়। হয়, হয়।
মোৰো না নগৰীয়া জীৱন কটাবলৈ ইচ্ছা আছিলে, নগৰীয়া জীৱন কেনেকে দৈনিন্দ জীৱন কেনেকে পাৰ কৰিব পাৰোঁ। সেইবিলাক অভিজ্ঞতা ল'বলৈ ইচ্ছা আছিলে নিশ্চয় ময়ো সেইবিলাক সুদূৰ ভৱিষ্যতে লম, নগৰীয়া জীৱন বিলাক, দৈনিন্দ জীৱনত।
নিশ্চয়।